হেল্ল'।
অ হয়। কি কৰিছে?
মই আপোনাৰ এই গৰু গাইজনী গাখীৰ খীৰাই আছিলো। অ আপুনি?
ঘৰতে গৰু আছে নেকি পুৰা?
অহ ঘৰতে আছে আহ গৰু কেইবাজনীও আছে। উম।
আপোনাৰ বাৰ জনী আছে। মানে চব আৰু মতা মাইকী মিলাই বাৰ জনী জন জনী।
উম তাৰ পৰা বাকী খবৰ খাতি ভাল?
খবৰ এয়া চলি আছো আৰু গাখীৰ চাখিৰ বিক্ৰী কৰি মেলি।
উম হেৰি খোৱা বোৱা কৰিলে?
খোৱা বোৱা কৰা নাই দেই মই ৰাতিপুৱাই পানী অকণ খাই খোৱাহে হৈছে বাকী এনেকে মিল চিল ইমান খোৱা নাই আৰু।
চাহ পানী খোৱা নাই?
নাই নাই চাহ পানী মই এৰিলো দেলি এৰিলো খাবলে।
কিয় বা?
অ মানে কি হয় চাহ পানীটোত মানে বেছি মানে খালে মানে মোৰ বডিৰ কাৰণে অপকাৰিতা কৰা লাগে সেইকাৰণে মই নাখাওঁ মানে। মানে গেছ চেছ হোৱা এনেকোৱা সম্ভাৱনা থাকে মানে।
উম কথাটো বাৰু নোহোৱাও নহয় কিন্তু আপোনাৰ এই হেৰি গাখীৰ চাহ খালেহে হয় তেনেকোৱা লাল চাহ খালে ইমান পেটৰ বেমাৰ নকৰে।
মোৰ মোৰ হৈ যায় কিয় নাজানো মই যেতিয়াই চাহ খাম। তেতিয়া মানে মোৰ পেটটো কিবা টালো গন্তলো কৰিবই আৰু। সেইটো কাৰণে খুৱাই বাদ দি দিলো একেবাৰে।
আপোনালোকৰ এই ঘৰতে গৰু আছে মানে ঘৰতে গৰু আছে আমাৰ ঘৰতো আছে।
হয় হয়।
আকৌ তাতে গাখীৰ চাখীৰ শকে ওলাই চাগে, গাখীৰ চাহে খাই থাকে চাগে এনি টাইম।
মানে কি হয় বেছি এ যদি সাত আঠ সাত লিটাৰ যদি ওলাই তাৰ ভিততে আপোনাৰ এপোৱা দুপোৱা মানুহে খোৱা হয় বাকী খিনি বিক্ৰী কৰা হয়। মানে এপোৱা হলেও হৈ যায় আৰু কিমান খাবনতে এক লিটাৰ গাখীৰ খাব খাবলৈও মানে মন নাযায় আৰু।
এপোৱানো কিমান হ'ব এপোৱা আপোনাৰ এই ডাঙৰ গিলাচটো এগিলাচ
অ এগিলাচ সিমান কনে খাওঁ আৰু অহ। আপুনি কি কয় গাখীৰ চাখীৰ খাই নাই?
খাওঁ খাওঁ আমাৰ ঘৰতো আপোনাৰ গৰু আছে এতিয়া বৰ্তমান হেৰি কৈছে তাকে মই ভাবিছো আপোনালোকৰ ঘৰতো গৰু আছে বুলি মই ভবা নাছিলো আপুনি মানে গৰুক পুহিছে মানে ভালকে অলপ।
অ অ পোহা হৈছে আমাৰ এ
অ, এতিয়া মানে অলপ প্ৰব্লেম হৈছেতো বাৰিষা দিনত বাৰিষা দিনত গৰু।
এ হেৰি গম পাইছে, গম পাইছে ঘাঁহৰ নহয় জানো এই সেইবোৰ স কাৰণে নকব আৰু এখন এনেকুৱা কষ্ট আছে বাৰটা গাঁও পোহা মুখৰ কথা নহয় আজিকালি দেই। মানে একো বন চন নোপোৱা হৈছো গোটেই যিমান পাৰো, বাঁহৰ হেৰি কাটি-কাটি খুৱাইছো পাতবোৰ অ, বাঁহৰ পাত।
উম, এতিয়া আপোনাৰ সেইবিলাক পাই আৰু বাঁহৰ পাত পাব নহলে আকৌ এ মই আপোনাৰ হেৰি দুৱে এ মানে ল মানুহ দুটা লগাই দিছো।
হয়,
এ হাজিয়া দিছো আৰু শুনে অ, প্ৰায় দলনিৰ পৰা মানে ঘাঁহ কাটি আনিব লাগিব আৰু।
আচ্ছা, এই পানী ঘাঁহটো।
উম, পানী ঘাঁহটো সেইটো।
অ, সেই ঘাঁহটো কিন্তু বহুত টেষ্টি দেই মানে গৰুৱে বহুত ভালকে খায় সেইটো।
উম, উম, সেইটো গাৰ ফালে হেৰি হয় বোলে এইটো কি বুলি কয় গাখীৰ সহকে দিয়ে বোলে।
অ, দিব-দিব সেইটোত
উম,
অ, ঘাহটো অলপ মানে একদম হেৰি থকা গতে লাগে। একদম বহুত যেন পুষ্টিকৰ হেৰি আছে।
দেখিলে তেনেকুৱা লাগে ন উ, এতিয়া আপুনি বুজি পাব, মই বুজি পাম চবে বুজি নাপায়। হয় নহয় অ, এতিয়া মানে সেইটোত দলনি ঘাঁহ বুলি যে দলনি ঘাঁহটো বহুত মানে গাখীৰৰ কাৰণে ভাল। এটো মানে যিমান গাই গৰুক মানে যিমান আপুনি হেৰি খুৱাব ন মানে পানী থকা বস্তু। হাইড্ৰলিক বস্তু থাকিব নাই, সেইবিলাক বস্তু খুৱাব সহতে খেতি। ইমানেই সিহঁতৰ গাখীৰটো মানে বেছি হ'ব মানে। আৰু আৰু হেৰি খুৱাব লাগে ৰাতি আপোনাৰ এইটো কি বুলি কয় তুঁহগুৰি তুহগুৰি পুৰা একদম মিহিটো একদম পিঠাগুড়ি টাইপৰ মিহি তুঁহগুৰিটো থাকে। সেইটো পুৰা পানী লগত গোলি আহ,
আপোনাৰ এইটো মই নামটো ৰব দেই পলিচ-পলিচ।
অ, পলিচ-পলিচ কৰ্ডিনেচনটোওলাই। পলিচ কৰোতে ধান পলিচ কৰতে যোনটো তুঁহগুৰী ওলাই সেইটো, কৰি আপোনাৰ অ, হেৰি গৰু গাই গৰুকেইজনীক মানে একচৰীয়া-একচৰীয়া খুৱাব লাগে সদায়। তাৰে টাইমত তেতিয়া মানে মানে এইটো টাইমত খোৱালে হ'ল, এনে আপোনাৰ যেতিয়া এৰি দিয়া হয় ন ধান কটা দিনত তেতিয়া এৰি দিয়া টাইমত। এ খুৱাব নালাগে এনে। এ, এতিয়া টাইমত এতিয়া খাবলে পোৱা নাযায় তো এতিয়া সিহতক বান্ধি থোৱা থাকে ঘৰতে। নটামান খুৱাব লাগে। মই আকৌ এক্সট্ৰাকে হেৰিও কৰি লৈছো আপোনাৰ। মাটিডৰাত আপোনাৰ ঘৰৰে বাৰীৰে মাটিডৰাত অলপ বা মানে নৰ্মেল ধান অলপ পেলাই সিঁচি দিছো মানে ধানৰ গছ গজিবৰ কাৰণে। ডাঙৰ-ডাঙৰ গছ-গজিবৰ কাৰণে এক খাব লাগ সৰুটা কাটি পেলাই গৰুক খুৱাব।
মানে আপোনাৰ ভালদৰে হেৰি কৰি লৈছে আৰু সুবিধাবোৰ।
সুবিধা কৰিছ বহুত। কষ্ট কৰিবলগীয়া হয় দেই ইয়াত মানে জোখত কে বেছি কষ্ট কৰিবলগীয়া হয়।
হয়।
এতিয়া চাবচোন এ ৰাতিপুৱা শুই উঠিলো উঠি পেলাই ইমান গৰম ম এই গাখীৰ চাখৰি খিয়ালো। খিয়াই পেলাই আকৌ আপোনাৰ আহ বেলেগ কাম কৰাৰ লগতে আকৌ নিজে আজৰি হোৱাৰ পিছতে আকৌ দানা বনাব। বয়ে গৰু কাণ গৰু ঘাহ কাটিবলে। উম, ঘাঁহ কাটিবলে যাব লাগে।
হয়। সেইখিনি সেইখিনি কামত মানে বহুত কষ্ট হয় আৰু লগতে মোৰ কি হৈ আছে গম পায় নাই? মই আপোনাৰ এই বেছি দিন নাই হোৱা আপোনাৰ এই অহ এই এমাহ হৈছে আৰু এই ব্ৰইলাৰ ফাৰ্ম এখনো খুলি থোৱা আছে।
অ হ, তেনেহলে তো আপোনাৰ বিজি মানে বহুত বিজি মানুহ আৰু।
নকব আৰু একদম পশুপালনৰ ওপৰতে একদম নিৰ্ভৰশীল আৰু। মানে ব্ৰইলাৰটোতো কৈছো নহ আৰু ৰখাবলে বেয়া মানে। কি হয় পোৱালিবোৰ এই সৰুতে যদি ভালকে যদি ট্ৰিটমেণ্ট কৰা নাযায় বা লাগি থকা নাযায় ন কিয় যে আপোনাৰ মৰি থকা চান্স থাকে বা বেমাৰ গুচি আহে।
উম, উম।
বহুত হেতি হেৰি হয় মানে সিহতৰ যোনটো হেৰি চিষ্টেমটো বহুত বেয়া। এইটো কি বুলি কয় মই পাহৰিছো বাৰু অ হেতৰ যোনটো জিয়াই থাকিব পৰা যোনটো নিজেই মানে ছাৰ্ভাইভ কৰিব পা কেপাবিলি একেবাৰে নাই সেঁতৰ। একদম ঠুনুকা আৰু। ইবাৰ মানে আৰু এবাৰ এনেকে পুহিছিলো প্ৰায় লচ হৈছে মোৰ কি হৈছ
এ, এতিয়া আপোনাৰ উম হয় বাৰু কথাটো সটো গৰমটো যিহেতু পৰিছে দেখি গৰমত মানে সেইবোৰ পোৱালি বোৰ নাবাছে মানে সেইটো কাৰণে এইটো এইটো টাইমত আ বহুত ভাগ আ মই ফাৰ্ম চাইছো মানে মই ফাৰ্মৰ বিষ ধৰি লোৱা অলপ নলেজ ৰাখো, তাত মানে দেখিছো আপোনাৰ যোনবিলাক ফাৰ্ম ফমিংৰ কৰা মানুহ থাকে ব্ৰলাৰ ফাৰ্ম ঐ সিহঁতৰ মানুহবিলাকৰ মানে বস্তুবোৰ লোৱা নাই পোৱালিবোৰ লোৱা নাই মানে এতিয়া বৰ্ত বৰ্তমান মানে পিছত লম বুলি থৈ দিছে যেতিয়া গৰমটো কমিব এতিয়া মানে গৰমত মৰি গৈছে বহুত বেছি মৰি যাব
সে সেইটো কাৰণে এটা মই আপোনাক হেৰি এটা দি দিছো মানে যোনটো কলে গৰমত হৈ যাব। মানে কিয় মই ইবাৰ ভুল এটা কৰিছিলো কি কৰিছিলো ডাইৰেক্ট মানে ভুচি চুচি পাৰি মেলি এনেকে ঘৰ চৰ বনাই সিহঁতক দি দিছিলো। মই এটা ভুল কি কৰিছিলো গম পাই নে? টিংপাত পৰাপক্ষ নলগাব। পৰাপক্ষত পাৰিলে
এই সেইটো কি সেইটো সেইটোতো আৰু অদৰকাৰী কথা আৰু দে সেটো তিনপাত লগাবই নালাগে।
অ, এই মানে কৈছো খেৰৰ সেইটো দিব লাগে মান যোনটো আৰু লগতে তাত প্ৰথমতে চু চূণ মাৰিব লাগে চূণ চূণ
উম।
আপুনি একদম পুৰা গোটেই যিমান গোটেই ৰাউণ্ড চূণ মাৰি দিব কাৰণ চূণ মাৰিলে আপোনাৰ বেমাৰ চেমাৰ পৰা বাছিলে আৰু আপোনাৰ লগতে কি হয় তাপটো এবজব কৰে কাৰণ, বগা বস্তুৱে তাপ সদায় হেৰি কৰে ন। এবজব কৰিব পাৰে আহ সেইটো কাৰণে চূণ মাৰি ল'ব লাগে অ চৰি চৰি ৰিফ্লেট কৰে অঁ ৰিফ্লেট কৰে অ সেইটো কাৰণে মানে বহুত ভাল মানে চূণটো বেমাৰ পৰা বচালে আৰু তাপটো আপোনাৰ কন্ট্ৰলত ৰখালে। মানে বহুত বেনিফিট আছে আৰু সেই সেইটো কৰি এইবাৰ দিছো এইটো কাৰণে এইবাৰ মানে প্ৰায় পোৱালি কেইটা মানে ধুনীয়াকে আছে আৰু মানে অলপ মানে চোৱা চিতা কৰিছো আৰু। সেইকণ কৰিবই লাগিবই এনেও কাৰণ তেওঁ মানে ব বহুতখিনি কমি গ'ল মানে আগতে যোনটো লষ্ট খাইছিলোঁ মানে আপোনাক কৈছিলোঁ যে যোৱা বছৰ তেতিয়া মানে একো কৰা নাছিলো কিন্তু এতিয়া মানে আহ ভালকে চালো মানে। ইণ্টাৰনেটত বা এনেকে কৰি মেলি তাৰপৰা গম পালোঁ যে এইবিলাক কৰিব লাগে। তেতিয়া হে, মানে ভাল মানে আৰু ধুনীয়াকে চলাব পাৰি। আহ, সেইটো কাৰণে এতিয়া বহুতখিনি বাচি আছে ধুনীয়াকে।
উম, ঠিকে কৈছে বাৰু আপুনি মই মানে আগতে মানে যিমানখিনি জানো মানে ব্ৰইলাৰ, ত' তাত মানে ইমান তেনেকেই এ কৰিবলগীয়া হয় আৰু অলপ কষ্ট হয়। এ এইটো টাইমত অলপ কষ্ট হব, কিন্তু যেতিয়া আপোনাৰ আহ তিনি মাহ মাহতে আপুনি পোৱালি দিব পাৰিব ন। তিনি মাহত আপোনাৰ তিনিমাহ যদি বাচি যায় হৈ গ'ল আৰু ন, তাৰপিছতটো আপোনাৰ কথা নাই। হম এতিয়া সেইপিনে আৰু কিবা কিবি ফাৰ্ম কৰিছা নেকি? গৰু আছে, ব্ৰইলাৰ আছে আৰু কি-কি আছে?
গৰু ব্ৰইলাৰ আৰু এই হেৰি আপোনাৰ এই লো লোকেল মুৰ্গী আৰু এইকেইটা মানে বিক্ৰী কৰিবলৈ নহয়। এইকেইটা অকল আপোনাৰ এই
খাবলে নেকি ঘৰত উম, মই আপোনাৰ হেৰি কৰিলো, মোৰ ঘৰত আপোনাৰ কয়লা এজনী আৰু মুৰ্গী এজনী আছে কিন্তু মানে অকলে সেইটোয়ে দুজনী আছে কিন্তু সিহঁতৰ মানে হেৰি হয় এ যোনকিটা, পাৰে মানে কনী এইবিলাক হেৰি, এ ঘৰত মানে মতা নাই যে মতা কুকুৰা নাই যে? তাই মানে কণী পাৰে কণী-কণী কেইটা অকল খাবলেহে হয় মানে, পোৱালি নহয় মানে।
ত সেইকাৰণে মানে এ মই ভাবিছো পোৱালি হলে অলপ যদি পোৱালি হৈ যায় তেতিয়া অকণমান কোৱণ্টিটিটো বাঢ়ি যাব তেতিয়া আপুনি সৰহকে পাৰিব ন। পিছত উম, কিন্তু পোৱালিয়ে নহয় এতিয়া মই কৰোঁ কি তাকে ভাব পোৱা নাই।
ওচৰে পাজৰে কিয় মতা চতা কুকুৰা-চুকুৰা নাই নেকি?
উম, নাই এতিয়া মতা কুকুৰা এটা আনিব লাগিব। সেইটো আপোনাৰ
উম।
হেৰি এইটো কি বুলি কয় এ এনেকে হেৰি কৰিলে তেতিয়া যেতিয়া কোৱানটিটিটো বাঢ়ি যাব। সেইটোৰ পোৱালি হৈ পেলাই তেতিয়া মই ভৱিষ্যতে- আৰু যেতিয়া বাঢ়ি-বাঢ়ি গৈ থাকিব তেতিয়া পোৱলি হৈ হৈ তেতিয়া পুৰা ফাৰ্মিং টাইপৰ হৈ যাব না বস্তুটো।
ফাৰ্মিং হৈ যাব লগতে কণীও খাব পাৰিব।
কণীও খাব পাৰিম উম, হয়-হয়। মোৰ মানে সেইটোয়ে চাবলৈ গ'লে, মানে মই ইনভেষ্ট নকৰাকে মানে বহুতখিনি হেৰি হৈ যাব, এক টকা ইনভেষ্ট নকৰাকে মানে মোৰ বিজনেচ মানে ষ্টাৰ্ট
হয়-হয় এই বস্তু এটা চাব দেই এই লোকেল কণীবোৰ যে যোনবিলাক একদম ৰঙা-চিঙা পৰি থাকে যে সেইকেইটা যে মানে চবৰে চাইজ বোৰ বেলেগ-বেলেগ হয়। মোৰ এ হয় নাই বাৰু। কিছুমান বহুত টিকলো থাকে, কিছুমান ডাঙৰ থাকে। আৰু যিমান সৰু হৈ আপুনি ডিমটো চাবচোন খাবলে অলপ হেৰি লাগে একদম পূৰা অলপ মিঠা-মিঠা লাগে।
উম, এ মই ঘৰলে গৈ ছিলো সিদিনাখন ঘৰত আপোনাৰ আহ, কুকুৰা ডিমকেইটা খাইছিলো, মানে কুকুৰা ডিমকেইটা প্ৰতিটো ডিমত মানে আমাৰ ঘৰত অ, কয়লাজনীয়ে পৰা ডিমটো অকমান বেলেগ থাকে আৰু কুকুৰাজনীয়ে পৰা ডিমটোত আপোনাৰ দুটা-দুটা কুহুম পাইছে। মানে দুটা-দুটা কুহুম।
অ, এইটো যজা হ'লহঁতেন চাগে পোৱালিটো।
অঁ হ'ব
উম ন ওলাই নহয় কিছুমান আপোনাৰ দুটা এটা কণীতে দুটা কুকুৰা।
ওলাই ওলাই ওলাই ওলাই এই কিন্তু বহুত হেৰিও যায় এ দুৰ্বল দুৰ্বল থাকে।
দুৰ্বল হ'বই এনেও মানে পুষ্টিকৰ আহাৰটো এটালৈ জিব ন দুটালৈ ভাগ কৰি দিলে কি হ'ব আৰু। এটাইটো কমেই পাব উম।
উম এটা এটাৰ খাদ্য মানে দুটাই খাব লাগিব। হ'ব তেতিয়া অলপ প্ৰব্লেম হ'ব আৰু দুৰ্বল হৈ কিন্তু মই উ আপোনাৰ অ হেৰি সিহঁতৰ যোনটো মানে জৰ জাৰ ডিম আছে ন সেইটো খাই কেনে বহুত ভাল লাগিলে কিন্তু।
অ দুটা কুহুম পাইছে আৰু লগতে আৰু নে কি হেৰি ফুলি গল মইতো কুহুমটো বহুত ভাল পাওঁ দেই মই যদি পোৱা হেতেনটো মোৰতো বহুত মনটো ভাল লাগিলতেন লাগিলেহেঁতেন।
ঠিক আছে এদিন আহিব আমাৰ ঘৰলে। খাই যাবহি লৈ যাবহি মানে আৰু উ আমাৰ হেৰি বৰ্তমান আপোনাৰ আহ কনী পাৰিয়ে থাকে এই যোনজনী কয়লা আছে বুলি কলো কয়লাজনী কি কৰে সেই কণীটো মানে ক'ৰবাত বেলেগত পাই থৈ আহেগৈ-
অ মানে হেৰি এইটো কিবা এটা বুলি কয় এনেকুৱা চৰাইটোক।
সেই নহয় নহয় নহয় আমাৰ নিজৰ কয়লাজনীৰ কথা
অ অনা গম পাইছো সেই কুকুৰা খিনিক মানে কিবা এটা বুলি কয় মানে নিজৰ জেগাত নেপাৰি হেৰিয়ত পাৰি থৈ আহেগে যে য'তে ত'তে। য'তেই মন যায় ততেই পাৰে অঁ। আমাৰ এনেকুৱা হাঁহ এজনি আছিলে আকৌ। কি কয় মানে অঁ ঘৰত গঁৰালতো আছে গঁৰালত নেপাৰে কি কয় পুখুৰীত পাৰেগে মানে বিশ্বাস কৰা ভাবিছো আমি কি হয়?